অ' খ কি কৰি আছা?
অ, এনেই আছোঁ মোবাইল ফোনটোৱে চাই আছিলোঁ, মানে যিহে বৰষুণ দি আছে ন।
হয়, হয়, আমাৰো এইফালে বহুত বৰষুণ দি আছে। ধুমুহা আহিছে নেকি?
নাই, নাই এনেকুৱাকৈ ধুমুহা অহা নাই, এনেই মানে অলপ বৰষুণ দিলে আৰু।
অ', অ'। আমাৰোতো সেনেকুৱাই হৈ আছে, এতিয়া মানে বহুত বৰষুণ দি আছিল। এতিয়া অলপ, অলপ ধুমুহা দি আছে লাহে, লাহে।
অ', আজি ইমান বেয়া কৰিছো ন বতৰটো এইবোৰ আৰু আমাৰ নিজৰ দুখতে হৈছে বুলি ভাবো দেই আমি যিহে মানে গোটেইবোৰ পৃথিৱীৰ গোটেই প্ৰদূষণ কৰি পেলাইছো আৰু, যেতিয়া মানে বতৰটো সলনি হৈয়ে থাকে আৰু।
হয়, হয় ঠিক কৈছা। এতিয়া চোৱা, ইমান মানে প্লাষ্টিকে ৰাস্তাত ভৰ্তি হৈ আছে। তাত যেনেকুৱা বৰষুণ দি আছে ন, বানপানী হৈছে কিছুমান জেগাত। তাতে চাবা কিছুমান মানুহে একদম প্লাষ্টিক-শ্লাষ্টিক পেলাই এনেকে ৰাখিছে, বানপানী যে অকল প্লাষ্টিক কেনিয় আছে সেনেকে মানে প্ৰদূষণটো বহুত বাঢ়ি আছে।
হয়, হয়, মই, মই মানে আমাৰ ইটো চাইডে হয় দে এনেকুৱা। কি জানানে? কি কৰে, যোনবোৰ মানে গাড়ীত যোনবোৰ মানুহে অহা-যোৱা কৰে ন, সিহঁতে যোনবোৰ চিপছ খাই বা প্লা বটলতে ধৰা পানী খায়। সিহঁতে বাহিৰত এনেকে পেলোৱাই পেলাই দিয়ে। ডাষ্টবিনত নেপেলাই, তাৰ ফলত যোনবোৰ প্লাষ্ট কৰ বটল থাকে, সেইবোৰ ড্ৰেইনৰ ফুটাত জমা হৈ যোৱাৰ ফলত, এই বৰষুণ এতিয়া দিছে ন। তুমি কালিলৈকে শুনা পাবা যে বানপানী হ'ল, এইয়ে মানে আমাৰ মানুহবোৰৰ কাৰণে হৈছে ন।
কিছুমান জেগাত হৈছেও চাগে সেনেকুৱা। নলা খিনি, নলাত মানে প্লাষ্টিক পেলাই সেনেকে নলাত জমা হৈ যায়। বৰষুণ আহিলে একদম বানপানী হৈ যায়, মানে বহুত জেগাতে এনেকুৱা হৈছে দিয়াচোন। নিজৰ ভুলতে হয় সেনেকুৱা। মানে কিছুমান মানুহ চাবা, বহুতে সেনেকুৱাই কৰে।
হয়, হয় কিছুমানকটো দেখিবলৈ পাবা, তুমি কি কৰে জানা, সিহঁতে ঘৰৰ যোনবোৰ মানে এই জাবৰ-জোথৰবোৰ নি সিহঁতে নদীত পেলাই দিয়ে। তাৰ ফলতো প্ৰদূষণ হয়, পানীৰ প্ৰদূষণ হয়। এইবোৰ মানুহে কিয় কৰিব লাগে, যদি নিজৰ ঘৰতে গাঁত খান্দিয়ে এইবোৰ আমি সৰুতে পঢ়িব পাইছোঁ ন, গাঁত খান্দি থৈ কিনে সিহঁতে তাতে পুতিব পাৰে বা জ্বলাই দিলেও মানে বায়ু প্ৰদূষণ হয় যদি পুতি থৈ দিব পাৰে। মানুহবোৰে আৰু কি কৰে ই, নদীত গৈ পেলাই দিয়ে বা নদীৰ ওচৰতে পেলাই দিয়ে, তাৰ ফলত ইমান দুৰ্গন্ধ ওলায়।
হয়, ঠিক কৈছা এইটো, এতিয়া চাওঁক গাড়ী-মটৰ খিনি বহুত চলা হৈছে। কিন্তু নহ'লে আগত, আগত চাবা আগৰ দিনৰ মানুহে কি কৰিছিল, বেছিভাগ খোজকাঢ়ি কৰে ন আহা-যোৱা। আৰু, এতিয়া মানুহে অলপ জাগা যাব লগা হ'লেও, গাড়ীত যাবই। মানে তেনেকে চলি গড়ীতে পেট্ৰ'লটো ইউজ কৰা হয়। তাৰ ক্ষেত্ৰত মানে বহুতো মানে ধোঁৱা ওলাই। সেই গাড়ী-মটৰ ধোঁৱাটোৱে মানে প্ৰদূষণটো বহুত সৃষ্টি হৈ যায়। মানে, বহুত মানুহৰ এনেকুৱা এনেকুৱা আছে, বেমাৰ আজাৰতো হয় আৰু আনকি জীৱ-জন্তুৰো বহুত ক্ষতি হয়।
হয়, হয়, বহুতো তেনেকুৱা হাপানী বেমাৰো আছে না। যোনবোৰ মানে ইয়াত অলপ ধোঁৱা পালেও সিহঁতৰ মানে কাঁহ উঠিব, বেমাৰ এনেকুৱা বেমাৰ হৈ থাকে বহুতৰে। এই আৰু মানুহবোৰে এনেকুৱা কৰিব নালাগে, যিমান পাৰে ভালকৈ গাড়ী-মটৰবোৰ চলাব লাগে। বা এই জাবৰ-জোথৰবোৰে ধৰা এনেকে নদীত পেলাব নালাগে, আৰু শব্দ প্ৰদূষণো হৈছে। দিয়া কাৰণ, এইবোৰ যিহেতু গাড়ী-মটৰেৰে একদম হৰ্ণবোৰৰ আৱাছ চাউণ্ড ওলাই মানে বহুতেও শব্দ হৈ থাকে আৰু। সেই তাৰ কাৰণটো শব্দ প্ৰদূষনো হয়।
হয়, আৰু কিছুমানক চাবাচোন কিছুমান মানে বাইক চাইক কি কৰিব চলাব, বিনা কাৰণত মানে হৰ্ণটো বজাই থাকিব, একদম ইনি বজাই থাকিব সেইটো বেয়া কথা ন'। কাৰণ যোনখিনি টাইমত লগা হয়, বা গাড়ী আহিছে, সেইখিনি টাইমত ব্যৱহাৰ কৰাটো উচিত। কিন্তু, এনে নলগা টাইমত, এনে মানে গাড়ী চলালে কিছুমান মানুহ আছে এনেই বজাই থাকিব, বজাই থাকিব।
হয়, এইবোৰ একদম ভাল, ভাল স্বভাৱ নহয় দেই, মানুহবোৰৰ যে ইহঁতে মানে যোনবোৰ কাম কৰিব নালাগে সেইবোৰ হে কৰে সিহঁতে, যেনেকুৱা এইবোৰ প্লাষ্টিকৰ বটলবোৰ সিহঁতে ডাষ্টবিনতো পেলোৱাৰ হ'লনি ৰাস্তা তাতে পেলাই থৈ দিয়ে, তাৰ ফলত বানপানী হ'ব, মানুহবোৰৰ মানে আমাৰ আমি নিজে মানুহবোৰে কি কৰিব, ঘৰৰ ঘৰখন যেনেকৈ চাফা কৰি ৰাখো ঠিক তেনেকৈ বাহিৰত হ'লে বাহিৰ খনো চাফা কৰি ৰাখিব লাগে, কিন্তু নাই সিহঁতে, আৰু কি কৰে মানুহবোৰে বাহিৰ খন গোটই লেতেৰা কৰি পেলাই, প্লাষ্টিকেৰে হওক যাব বৰ জুথৰে কিয় নহওঁক।
অ', ঠিক কৈছাঁ, পৰিৱেশখনত আমিয়ে থাকো ন', যিহেতু দায়িত্বটো আমাৰে হয়। আমি যদি চাফ চিকুনকে ৰাখো, তেনেহলে আহিব লগীয়া প্ৰজন্ম খিনিও টো আমাৰ পৰাই চব খিনি পা পাব ন', মানে ধৰা আমাৰ পৰা শিকিব, যে অ', এইটো বস্তু কৰিলে এনেকুৱা ভাল থাকিব, ত' চাবাচোন এয়া আগত যেনেকুৱা ইমান গছ গছ-গছনি আছিল, এতিয়া সেনেকুৱা গছ গছনি নাইয়ে, চব জেগাত গছ গছনি কাটি, ঘৰ চৰ বনাইকিনে কি কৰিছে। সেই গছ গছনি নোহোৱাৰ ফলত মানে, প্ৰদূষণটো বেছি হৈ আছে।
হয় হয়, এইবোৰ আৰু মানুহবোৰে কি কৰে আৰু বহুত মই এনেকুৱাই দেখিছো ন', এই তুমি যেনেকৈ ক'লা যে গছ গছনিবোৰ কাটি ইহঁতে এনেকুৱা গোটেই প্ৰদূষণ কৰিছে এই ইয়াত দ্বীপৰ বিলতে, নতুনকৈ ইহঁতে হেৰি কৰে ন', চৰকাৰে গছ গছনিবোৰ গোটেই কাটি পেলালে, তাৰ ফলত আমাৰ অক্সিজেনৰ কমি হৈ গৈছে।
হয়, এইটো ঠিক কৈছা। আৰু চোৱা গছ গছনি খিনি থাকিলে ধৰা, জীৱ জন্তু খিনিও ভালকে থাকে, থাকে ন'। এতিয়া গছ গছনি নোহোৱাৰ ফলত, গৰমটো ইমান বাঢ়িছে, এতিয়া বাহিৰত ওলাবা? ক'তো বতাহ নাই, গছ গছনি নাই যিহেতু, গছ গছনি থাকিলেহে হয় বতাহটো। বতাহও নাই, ইমান মানে এয়া গৰমতটো বেছি হৈছে, আৰু বতৰটো চাবা বেয়া হৈয়ে থাকে, কাৰণ প্ৰদূষণটো যে বেয়া হৈ আছে। কাল, কল কাৰখানাৰ আৱৰ্জনাখিনি সেইখিনিৰ কাৰণেও মানে, অ', মানে প্ৰদূষণটো বহুত সৃষ্টি হৈ আছে, মানুহ মানুহে যদি, আমি যদি নিজে কি লওঁ, সিদ্ধান্ত লওঁ, যে নাই আমাৰ পৰিৱেশ আমিয়ে ভাল কৰিম। আমিয়েই মানে চব খিনি কি চাফা কৰিম, চাফা কৰি ৰাখিম। যদি আমি সৰু সৰু বস্তু খিনি কি কৰোঁ মন কৰোঁ, তেনেহ'লে কিন্তু বহুত প্ৰদূ্ষণ খিনি কম হয়।
হয় হয়। এইটো হয়, আমি, আমি নিজে ভাবিব লাগিব ন', যে, আমি কেনেকুৱাকৈ কৰিলে আমাৰ পৃথিৱীখন ভালে থাকিব, বা চাফা হৈ থাকিব, প্ৰদূষণ, প্ৰদূষিত নহব। তেনেকে আমি মই যে ভাবোঁ, আমি যিমান পাৰোঁ গোটেই আমাৰ, মানুহবোৰক এনেকুৱা এখন এ শিকাব পাৰো, আমি মানে এই আজিকালি যেনেকে, ইণ্টাৰনেটৰ সহযোগ দিয়েই আমি কৰিব পাৰো, ভিডিঅ' বনাই কৰিব পাৰোঁ, যে, য'তে ততে জাৱৰ নে পেলাব, বা ঠিক, ঠিক মানে ভালকৈ ৰাখিব লাগে আমাৰ পৃথিৱীখন, চা চিকুণ কৈ, আৰু আজি কি
এতিয়া মানে চাবাচোন, তুমি ৰাস্তা ওলালেই চাবা, ইমান গোন্ধ। মানে কাৰণ জাবৰ জোথৰ খিনি, য'তে ত'তেই পেলাই দিয়ে। ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে, বা কাৰোবাৰ যদি সেনেকুৱা জাগা আছে, মাটিতে যদি চবখিনি পুতি থৈ দিয়ে, তেনেহ'লে ভাল হয় ন, তেনেকৈও মানে তেনেকে বেলেগও বেমাৰৰ পৰা আজৰি পায়। এতিয়া সেনেকে বস্তুখিনি এতিয়া য'তে-ত'তে পেলায়। মানে লেতেৰা কৰি ৰাখে চব খিনি জাগা। সেইখিনি মানে সেইকাৰণে চাবা বাচ্ছাবোৰক বেছি মানে গাত বেমাৰটো আহি আছে। সেই বেমাৰটো এতিয়া ডাঙৰ ডাঙৰ মানুহৰ গাতো আহি আছে। বহুত মানুহে এতিয়া বেমাৰত আক্ৰান্ত হৈ আছে। কাৰণ প্ৰদূৰ্ষণতো যে বেয়া হৈ আছে। সেইকাৰণে মানে বহুত মানুহে সেনেকুৱা বহুত না-নান ধৰণৰ বেমাৰত পৰি আছে।
হয়, সেয়াই আৰু। ময়ো এতিয়া ভাবো আমাৰ ইবোৰ কাম কমালেহে মানুহবোৰৰ এনেকুৱা বেমাৰ নহ'ব। তুমি যেনেকৈ ক'লা বহুতৰ এইবোৰ বেমাৰ হোৱা দেখিছা। এইবোৰেই মানুহৰ আৰু বহুতৰ এইটো মই ল লক্ষ্য কৰিছো গোন্ধ অলপ পালেই সিহঁতৰ মানে এনেকুৱা বেমাৰ হ'ব চাঞ্চ থাকে ন বহুত। আৰু অলপ গোন্ধত ত হ'ব পাৰে। বা এয়া লেতেৰা ধোৱাবোৰ, যোনবোৰ গাড়ী-মটৰত ধোৱাবোৰত তাৰ ফলতো হয়। আৰু মই মোৰ নিজৰে ক্ষেত্ৰত পাইছো দেই এয়া। যোনবোৰ মানে গাড়ী-মটৰৰ যোনবোৰ মানে এ শব্দবোৰ ওলাই, তাৰ ফলত মোৰ মাত মূৰৰ বিষ হয়। মানে সেয়াই আৰু যিমান পাৰো আমি এইবোৰ কমাব লাগে।
হয়। এইটো ঠিক কৈছা তুমি। এতিয়া চোৱা এতিয়া গছ-গছনিখিনি যদি থাকিল হয় ত' গছ-গছনিখিনি নাই। কিন্তু যদি আমি মানুহে যদি চবখিনি মিলি কেনে চিদ্ধান্ত লওঁ যে নাই আমি গছ পুলি ৰুম। ৰুই কেনে আমাৰ পৰিৱেশটো ভাল কৰ দায়িত্ব আমাৰ। কিছুমানে ভাবে। যে নাই ৰাস্তা লেতেৰা হৈ আছে। জি এম চি চাফা কৰিব বা চৰকাৰে কৰিব। সেইটো টো নহয় ন। কাৰণ আমি থাকো। ত' দায়িত্বটোও আমাৰ। আমি যদি এইটো চাফ-চিকুণকে ৰাখো সৰু-সুৰা বস্তু ধ্যান কৰো যে নাই এইটো বস্তু ইয়াতেই নহয়, ইয়াতে পেলালে ভাল হ'ব। কিন্তু মানুহে এইবোৰ নকৰে। মানুহে জানে যে এইটো কৰিলে এইটো বেয়া হ'ব। তথাপিও য'তে ত'তে চব পেকেট, চিপচৰ পেকেট, বটল-চটল পেলাই দি দিয়ে।
সেয়েই আৰু ময়ে সেইটো কাৰণেতো আমি এখন অভিযান চলাব পাৰো ন, এনেকুৱা যে ইয়াতে যা আৰু অভিযান চলালেও পাছে মই ভাবো যে একো লাভ নহয়। কাৰণ বহুত ঠাইত এয়া এনেকুৱা লিখা থাকে ন, ইয়াতে জাবৰ-জোথৰ নেপেলাব বা এনেকুৱা বুলি লিখা থাকে। তাত কি মানুহবোৰে তাত তুমি তাতে দেখিবলৈ পাবা, তাতেই বেছি যাবৰ-জোথৰ। মানুহবোৰে এনেকুৱা মানে অভদ্ৰ মানুহ, অভদ্ৰ মানুহ থাকে ন, তাতেই যাবৰ-জোথৰবোৰ পেলাই থৈ দিয়ে।
হয় হয়। এইটো ঠিক কৈছে। এতিয়া যেনেকুৱা গাড়ীখিনি পেট্ৰলে চলি আছে হা। কিন্তু মানুহবিলাকে যদি অলপ মান ইলেক্ট্ৰনিক গাড়ীবিলাক ইউজ কৰিল হয় মানে চাৰ্জিঙৰ যে গাড়ীবোৰ থাকে। সেনেকে কিন্তু আমাৰ অলপমান প্ৰদূষিতটো কমিল হয়। কিন্তু মানুহে কি কৰে এতিয়া অলপ মান জাগা হ'লেও গাড়ী দি যাবই। কিন্তু আগৰ মানুহে কি কৰিছিল খোজকাঢ়ি যায়। আৰু খোজ কাঢ়াটো ভাল, স্বাস্থ্যৰ কাৰণে বহুত ভালটো। খোজ কাঢ়িলে বহুত ভাল। কিন্তু মানুহে নুবুজে ন। য'তে যাব গাড়ীখন লাগিবই।
অ', হয়। এই মানুহবোৰৰ কি অলপ ধৰা তুমি দোকানখন যাব লাগিলে বেছি দেৰি নহয় দুই-তিনি মিনিটৰ দূৰ তাতেও মানুহ মানে বাইক খনে লৈ যাব, স্কুটিখন লৈ যাব এনেকুৱা মানুহ। মানে অলপো অলপমানো সিহঁতে খোজ কাঢ়িব চেষ্ট তা নকৰে। খোজ কাঢ়িলে নিজৰ স্বাস্থ্যৰ বাবে যিহেতু
অ', ভাল। এলহুৱা হৈছে মানুহখিনি এতিয়া। মানে এটা আগৰ আগৰ সৌন্দৰ্যটো নায়ে আমাৰ পৰিৱেশত। আগত মানে যোনটো সৌন্দৰ্য আছিল। ধৰা গছ-গছনিৰে ভৰা, একদম চাফ-চিকুণ। উম, জন্তু-জানোৱাৰ একদম ভালকে থাকা। কিন্তু এতিয়া সেইটো নাই। এতিয়া চাবা আজিকালি চাবাচোন তুমি গছ-গছনি নোপোৱাই সেনেকুৱা জাগাত। চব জেগাত চাবা গছ কাটি আছে। এইটো বিল্ডিং বনাই আছে কিবা কৰি আছে সনেকুৱা দ্বীপৰ বিলতে। চালা ন ইমান ধুনীয়া গছ-গছনি আছিল, মানুহে গৈছিল বহিছিল তাত বতাহ পাইছিল কিন্তু এতিয়া নাই সেনেকুৱা, চাৱা এটা গছো নাই সেনেকুৱা মানে বেয়া লাগে ন জানিব লাগে যে গছ-গছনি থকা মানুহৰ কাৰণেই ভাল ন।
অ, হয়, হয় আৰু ধৰা সিহঁতে কাটিছেই ধৰা তাৰে সলনি সিহঁত যিমানবোৰ কাটে তাতকৈ দুগুণ সিহঁতে ৰোপনো কৰিব পাৰে, কিন্তু নাই সিহঁতে নকৰেও কাটি পেলাইছে তাৰ ফলত ইহঁতে ৰোপনো নকৰে।
হয় আমাৰ পৰিৱেশটো আমি মানে ভালকে ৰখা দায়িত্বটো আমাৰ।
হয়, হয়, প্ৰদূষিত কৰিব নালাগে আৰু আমি যিমান পাৰো।
হয়, হয়। দিয়াতে ঠিক আছে ভাল লাগিল বহুত কথা কৈ জানিলো বহুত, হয়নে?
হয়, হয়, মই হয়, হয়, মই জানিলো বাৰু দিয়াতে ৰাখিছো।
দিয়াতে ঠিক আছে ধন্যবাদ।
ধন্যবাদ।